হেল্ল' হেল্ল'। হেল্ল' হেল্ল'
কি কৰি আছা
এয়া তোমাৰ ঘৰতে বহি আছো তুমি
কাই শুইছো
অ মোৰ এই ভাত খাই এ শুবলৈ মন যায় একে এনে বানডাতে বহি পেলাই এনে তোমাল ফোন লগাও বুলি ভাবিলোঁ
অ অ
পাকী ভাত কিহে দি খালা আজি
মই মাংস দি খালো সেয়া তুমি
মইয়ো তোমাৰ মাংস দি খালোঁ
অ' অ'।
এই ব্ৰইলাৰ মাংস আনিছিলে।
আহ।
ব্ৰইলাৰ ব্ৰইলাৰ মাংস আনিছিলে।
আহ।
তাকে মাংস দি খাই পেলাই অকণ বহিছোঁ আগফালে।
আহ, খবৰ খবৰ হয় ঠিকেই থাকে। আছে আছে‌ আছো আৰু পিছে একদম একদম চলাই আ নেকি
অ'।
হেল্ল' হেল্ল'